হেল্ল'
হয়, হয়, হেল্ল' শুনিছানে?
অ, শুনিছো শুনিছো, তুমি শুনা পাইছানে বাৰু?
অঁ, অঁ শুনিছো শুনিছো।
অঁ! কেইচা
অ, মই তোমাৰ এইয়া এনেইহে আছিলো।
অহ, তাকে খবৰ খাতি ভালনে?
খবৰ-খাতি মোৰ ঠিকেই আছো বাৰু।
মোৰ ভালে, ভালেই।
অঁ, অঁ,
তাকে বোলো বহুত দিন হ'ল তোমালে ফোন চোন কৰা নাই, তুমিও কৰা নাই ফোন। তাকে বোলো আজি এটা বিশে সেই, বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে।
অ ভালে কৰিলা, ভালেই কৰিলা।
হয়, হয়।
উম!
উমহু তোমাৰ বিষয়, অ বিষয়টো মানে এনেকুৱা হ'ব হেৰি মানে আগৰ দিনৰ মানুহৰ তুলনাত, আজিকালি দিনৰ মানুহবোৰ মানে বেছি বুদ্ধিয়ক নেকি? সেই কথাটো বিষয়টোৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছো। কেনেকুৱা হ'ব বাৰু?
অ, অ নাই নাই ভালেই হ'ব বাৰু দেই। বৰ ভাল টপিক এটা বাচি থৈছা। উম!
মানে এতিয়া ক'বলৈ গলে কি হব আগৰ দিনৰ তুলনাত, আজিকালি দিনৰ বা মানুহ যদি মানে বেছি বুদ্ধিয়ক, বেছি জ্ঞানী বুলি যদি মানে আমি যদি কাৰোবাক যদি প্ৰশ্ন কৰো! তেওঁ মানে প্ৰশ্ন কৰা মানে, আনজন মানে দুধুৰ-মুধুৰতে পৰিব যে মই কি কৰো বুলি গোম পোৱা নে?
হয়, হয়, অ তাকে।
মানে, এতিয়া চাবলৈ গলে কি হৈছে এ আমি আগৰ দিনৰ মানুহকো আমি অজ্ঞানী বুলি ক'ব নোৱাৰো, আৰু আজি কালি দিনৰ মানুহকো অজ্ঞানী বুলি কব নোৱাৰো আচলতে, এতিয়া তুমি আগৰ দিনৰ মানুহৰ কথাকে মই প্ৰথমে কৈছো! তুমি এতিয়া অ শুনা, হেৰি আগৰ দিনৰ মানুহবোৰ বহু ক্ষেত্ৰত জ্ঞানী আছিল দেই। মানে বহুত বুদ্ধিয়ক আছিল, আৰু মানে আগৰ দিনৰ মানুহবোৰৰ এটা বৈশিষ্ট আছিল যে- তেওঁলোকৰ মানে যি সমাজ পাতি মানে বাস কৰিব পৰা, মানে এটা হেৰি মানে ভাল গুণ আছিল মানে মানুহৰ লগত ভালদৰে কথা পতা, আচাৰ-ব্যৱহাৰ কৰা, কিন্তু সেই আগৰ দিনৰ মানুহৰ তুলনা, আজিকালিৰ দিনৰ মানুহৰ কিন্তু সেইবোৰ কিন্তু মই দেখা পোৱা নাযাও মানে দেখা পোৱা নাযায় বুলি মই ভাবো আকৌ গম পোৱা নে।
হয়, হয়, অ!
হয়, হয় মানে এতিয়া তুমি চাবলৈ গ'লে আগৰ দিনৰ মানুহবোৰ জ্ঞানী আছে বুলি জ্ঞানী আছিল বুলি কেলেহে কৈছো, আগৰ দিনৰ মানুহবোৰে আহ তোমাৰ, হে গছ-গছনি মানে অতি কমকৈ মানে কট এটা দিছিলে মানে কটাই নাছিলে গছ গছনি তেওঁলোকে গছ গছনি মানে বহুখিনি ৰুইছিলে তাৰ উপৰিও তেওঁলোকে মানে বহু খিনি ভাল কাম কৰি আছিলে কিন্তু আজিকালিৰ দিনৰ মানুহ বোৰে কি কৰিছে আজিকালি দিনৰ মানুহৰ কথা যদি মই ক'বলৈ যাওঁ তে যি আধুনিকতাৰ প্ৰভাৱ পৰিছে তাৰ ফলত বাৰু বহুখিনি জ্ঞান আজিকালিৰ দিনৰ মানুহে লাভ কৰিছে বাৰু তুমি এতিয়া আগৰ দিনৰ মানুহবোৰে কি কৰে তোমাৰ অন্ধবিশ্বাস মানিছিলে গম পোৱা নে তুমি
হয় হয় অঁ তাকে
হয় কিন্তু আজিকালি দিনৰ মানুহে যি বিজ্ঞানৰ প্ৰভাৱ পৰিছে তাৰ ফলত মানে সেই অন্ধবিশ্বাস ধৰণৰ মানে কিছুমান অ বস্তু মানে আজিকালি দিনৰ মানুহে নামানে মানে তেওঁলোকে আজিকালি দিনৰ মানুহে মানে বুজি পোৱা হল যে প্ৰতিটো বস্তুৰে এটা বিজ্ঞান সন্মত কাৰণ থাকে বুলি গোম পাইছা হয় সেইবাবে আগৰ দিনৰ মানুহকো আমি এতিয়া অজ্ঞানী বুলি ক'ব নোৱাৰো আৰু এতিয়াৰ দিনৰ মানুহকো অজ্ঞানী বুলি আৰু আজিকালি দিনতো তোমাৰ আধুনিকতাৰ যি প্ৰভাৱ কৰিছে তাৰ ফলতো বহুখিনি জ্ঞান মানে লাভ কৰিছে মানুহে কাৰণ আজিকালি যি মোবাইল ফোনৰ যুগ মোবাইল মোবাইল ফোনৰ পৰাতো আজিকালি মানুহে বহুখিনি জ্ঞান লাভ কৰে কিন্তু এটা কথা ক'বলৈ গ'লে এ আমাৰ মানুহবোৰ যিমানতটো আজিকালি সদিনা মানুহবোৰ জ্ঞানী হৈছে কিন্তু তাৰ তুলনাত বহুতখিনি অজ্ঞানিক হৈ আছে বুলি মই ভাবো কেনেকে এতিয়া মই কৈছো শুনা আজিকালিৰ দিনা মানুহবোৰে কি কৰিছে তোমাৰ পৰিৱেশ প্ৰদূষণ কিমান কৰিছে গছ গছনি কিমান কাটিছে গছ গছ গছনি কাটি মেলি ডাঙৰ ডাঙৰ ঘৰ বনাইছে সেইটো বাৰু কেনেকুৱা কথা হল এজন জ্ঞানী মানুহে কেতিয়াও গছ নাকাটে তুমি সেইটো কথা গম পোৱা নে
হয় হয় অ নিশ্চয়
আৰু মানে গছ যদি কেনেবাকৈ কাটিব লগাত পৰিলেও তেওঁ এজোপা গছ যদি কাটে দুই তিনিজোপা গছ বেছিকৈ তেওঁ ৰুই পেলাই সেই গছসমূহ প্ৰতিপালন কৰে সেই কথাটো মানে আহ আগৰ দিনৰ মানুহে বুজি পাইছিল কিন্তু আজিকালিৰ দিনৰ মানুহে কি হৈছে একদম জধে মধে গছ গছনি কাটিব তাৰ পিছত আকৌ পৰিৱেশ প্ৰদূষণ কৰিব তাৰ উপৰিও আগৰ দিনৰ মানুহবোৰে কি কৰিছিলে তোমাৰ যি যান বাহন নাছিলাত তাৰ ফলত আগৰ দিনত কিন্তু কিছু ক্ষেত্ৰত ভাল হৈছিলে দেই মোৰ মতে কাৰণ সেই পৰিৱেশ প্ৰদূষণ মানে বায়ু প্ৰদূৰণ সেইটো আগৰ দিনত কমি আছিলে কিন্তু আজিকালিৰ দিনত মানে এইবোৰ বেছিকৈ হৈ মানে বেছি প্ৰদূষণহে হৈছে মোৰ মতে গম পাইছা
হয় হয় উম হয়
আৰু আগৰ দিনৰ মানুহ বোৰে মানে বহু কথা জানিছিলে আৰু মানে উ যি বেয়া মানে কি বেয়া কি ভাল সেইটো বিবেচনা কৰিব পৰা শক্তিটো আছিল কাৰ ন আ আগৰ দিনতে যি মানে তোমাৰ এই মোবাইল ফোন নাছিলে যে কাৰণ সেই মোবাইল ফোনটো যেতিয়াবা ওলালে মানুহবোৰে কথাবোৰ চিন্তা কৰিবলৈ এৰি দিলে অকল মোবাইল ফোনটোতে সোমাই থাকে ব্যস্ত হৈ থাকে গম পাইছা হয়
হয় হয় অ তাকে
হয় হয় সেই সেই সেই সেয়াই আৰু মই কৈছো মানে এতিয়া আমি চাবলৈ গ'লে আগৰ দিনৰ মানুহ খিনিও বহুত জ্ঞানী আছিল। আৰু আজিকালি দিনৰ মানুহো বহুত জ্ঞানী কিন্তু কিছু কেচৰ ক্ষেত্ৰত মানে আমি অজ্ঞানী বুলিও এই দু দুই ঠাই মানুহক কব পাৰো গম পাইছা। বাকী ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু।
অ অ তুমি যিখিনি মূল কথা আছিলা গোটেইখিনি কলাই এতিয়া এইজ যোনটো বিষয় বিষয় আছে যে আগৰ দিনৰ মানুহে কও বেছি জ্ঞানী আছিলে নে এত- তিয়াৰ মানুহখিনি মানুহবিলাক বেছি জ্ঞানী। আচলতে এই যোনটো এই যোনটো প্ৰশ্ন উত্থাপন হয় এই প্ৰশ্নটো আচলতে। এ মানে উম আমাৰ এটা সমালোচনাৰ বা আলোচনাৰ এটা বিষয় হৈ পৰিছে বৰ্ত- ত মানে এতিয়া কিছুমানে কয় যে কিছুমানে কয় যে আজিৰ মানুহো বেছি জ্ঞানী আৰু তাৰ বিপৰীতে যদি আমি চাবৰি যাওঁ কিছুমানে বিশ্বাস কৰে যে আগৰ মানুহ সমূহে বেছি জ্ঞা- মানে জ্ঞানী আছিল বা অভি মানে অভিজ্ঞ আছিল্ এতিয়া মোৰ মতে যদি ক'বলে যাওঁ। এ আগৰ আৰু আজিৰ মানুহক তুলনা কৰাতকৈ দুয়োটা যুগ মানে দুইটা যুগৰ মানে এ মানে আমি যেত- তিয়া আগৰ দিনৰ আৰু আজিৰ যি মানুহসমূহ হৈ যেতিয়া তুলনা কৰিম। তেতিয়া আমি এটা কথা লক্ষ্য কৰিব লাগিব যে মানে দুইটা যুগৰে টা নিজ নিজ বিশেষত্ব আছে সেয়েহে দুই দুইটা যুগৰে মানুহ দুইটা যুগৰে মানুহসমূহ হক মানে আমি আহ মানে এ ক'ব নোৱাৰো যে এ এইখিনি মানুহেহে বেছি জ্ঞানী আছিলে কাৰণ অ যুগ কাৰণ তুমি চাবা এতিয়া আগৰৰ যিখিনি মানুহ আছে তেওঁলোকৰ কথা যদি কবলৈ যাওঁ। তিয়া আগৰ মানুহখিনিৰ ওচৰত তোমাৰ যি আধুনিক প্ৰযুক্তি বিদ্যা সেই সমূহ মানে আধুনিক যিখিনি প্ৰযুক্তি সেইখিনি নাছিলে কিন্তু তেওঁলোকৰ যি বাস্তৱ তেওঁলোকৰ যি বাস্তৱ অভিজ্ঞ- অভিজ্ঞতা আৰু মানে যি জীৱন বোধৰ যি আহ মানে চিন্তা ধাৰা হওঁক সেইবিলাক তেওঁলোকৰ গভীৰ আছিলে আৰু তেওঁলোকে যি উম কৃষ ষি হওক বা প্ৰকৃতি বা ঔষধি গছ-গছনি বা মানে সামাজিক মূল্যবোধ আৰু মানে পৰম্পৰাৰ জ্ঞানৰ ওপৰত মানে অধিক নিৰ্ভৰ কৰিছিল। আৰু কি হয় যি বিদ বিদ্যুৎ, ইণ্টাৰনেট বা মোবাইল মানে মোবাইল নাথাকিলেও তেওঁলোকে মানে পৰিশ্ৰম বা সততা আৰু সহযোগিতাৰে মানে জীৱন যাপন কৰি আছিলে। এতিয়া তেওঁলোকৰ তেওঁলোকৰ তেওঁলোকৰ পৰিয়ালৰ যি জ্যেষ্ঠসকলে আছিলে জ্যেষ্ঠসকলে পৰা মানে শিকা জ্ঞানেই তেওঁলোকৰ জীৱনৰ মূল সম্পদ আছিল বুলি কব লাগিব। তেতিয়া অ তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ যে আজিৰ মানুহসমূহৰ হাতত বিজ্ঞান প্ৰযুক্তিবিদ্যা আহ মানে বহুত উন্নত আৰু সেইপ আ অত তেওঁলোকৰ যি বিজ্ঞান প্ৰযুক্তি আৰু মানে ইণ্টাৰনেটৰ সহায়ত মানে কম সময়তে বহুত তথ্য তেওঁলোকে লাভ কৰিব পাৰে। এতিয়া পঢ়া শুনাৰ ক্ষেত- পঢ়া শুনাৰ ক্ষেত্ৰতে যদি ক'বলৈ যাওঁ। আগৰ দিনৰ যিখিনি মানুহ আছিলে তেওঁলোকৰ মানে পঢ়া শুনাৰ ক্ষেত্ৰত এ মানে এ বৰ এটা সুবিধা নাছিলে বা তেওঁলোকে কিবা এটা যদি কথা কথা যদি তেওঁলোকৰ জানিবলগীয়া হয় তেতিয়া তেওঁলোকে বহুত দূৰ দূৰণিত মানে বিদ্যয়ালয়লৈ যাব লগীয়া হয়। এ লাইব্ৰেৰী ঘন্টা ঘন্টা, ঘন্টাৰ পিছত ঘন্টা ধৰি তেওঁলোকে কিতাপত সেই কথাসমূহ বিচাৰিবলগীয়া হয় কিন্তু আজিকালি। কি হয় আহ মানে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যিমান খিনি উন্নতি হৈছে। তাৰ ফলত যি। অ মোবাইল ফোনত মোবাইল মানে তেওঁলোকে হাতে হাতে আজিকালি মোবাইল ফোন হবলে ললে। আৰু সেই মোবাইল ফোনত তেওঁলোকে যিকোনো তথ্যয়ই হওক সেই তথ্যয়সমূহ, এ মানে কম সময়ৰ ভিতৰতে তেওঁলোকে জানিব পাৰে আৰু অ আৰু মানে এ, কথাত যদি ক'বলৈ যাওঁ মানে আজিৰ যুগত তথ্য লাভ কৰাটো মানে আগত, এ বহুত সহজ হৈ পৰিছিলে কিন্তু এ, তাৰ কিন্তু এতিয়া দুইটা কথা যদি আমি এ মিলাই পেলাই চাওঁ এতিয়া আগৰ, এতিয়া এ মানে এতিয়াৰ যিসমূহ মানে মানুহ আছে তেওঁলোক, হাতত মানে অ মানে অধিক সা সুবিধা থকাৰ পিছতো কিন্তু, এ কিছুমান কিছু কিছু ক্ষেত্ৰত মানে তেওঁলোক এতিয়াও পিছত, কৰি আছে আগৰ দিনৰ মানুহৰ তুলনাত এতিয়া,
হয় অ,
অ অ এতিয়া চাবা বাৰু তোমালোকে আহ তুমি যদি এতিয়া ক'বলৈ যাওঁ, আহ বৰ্তমান সময়ৰ যিখিনি মানুহ আছে তেওঁলোকক যদি আমি। আহ কি হয় এতিয়া কিছুমান যদি সাধাৰণ জ্ঞানৰ প্ৰশ্নই হয়ওক, সেইজ বিলাক যদি সুধো তেওঁলোকে মানে ঘ ঘপকে এইবিলাক উত্তৰ দিব নোৱাৰে বা সেইবিলাক তেওঁলোকে নাজানে কিন্তু সেই একেখিনি কথা, যদি আমি আগৰ যিসকল লোক আছিলে তেওঁলোকক যদি কওঁ তেওঁলোকে কিন্তু পটককৈ তেওঁলোক, সেই কথাবিলাক এ মানে ক'ব পাৰে মানে এ কি মেইন কথাটো কি হৈছে। যি মানে মোবাইল ফোন হওক সেই যি বিজ্ঞান প্ৰযুক্তিৰ যিখিনি সঁজুলি হওক, সেইবিলাক মানে মোবাইল ফোন এ আই সেই সমূহতে আজিকালিৰ মানুহখিনি মানে বেছি ব্যস্ত হৈ থকা দেখা, দেখা যায় যাৰ ফলত তেওঁলোকৰ। অ যাৰ ফলত তেওঁলোকৰ আগৰ মানুহ বিলাকৰ দ্বৰে যি কিতাপৰ জ্ঞান হওক, সেই জ্ঞানসমূহ মানে অ নাইকিয়া হৈ গৈ আছে।
নাই কিয়া হৈ গৈছে।
অ আৰু এটা অ আৰু এটা ডাঙৰ কথা এ আগৰ দিন। দিনৰ মানে যি উ আগৰ দিনৰ যি মানুহ সমূহ আছিলে তেওঁলোকৰ এ, তেওঁলোকৰ মাজত এ এটা কি হয় এ, মানে আহ এ মানে কি হয় এইবিলাক আনক কেনেকে ধৰক। সন্মান কৰিব লাগে বা আনৰ কেনে, অ আনৰ কেনেৰে বেয়া চিন্তা কৰিব নালাগে বা আনক কেনে, ৰে মানে আমি ভাল ব্যৱহাৰ কৰিব পাৰো সেই শিক্ষাবিলাক কিন্তু আগৰ দিনৰ মানুহ বিলাকৰ বেছি আছিল। কিন্তু বৰ্তমান বৰ্তমান। অ বৰ্তমান যি এ মানে আধুনিকতাৰ যি প্ৰভাৱ পৰিছে তাৰ ফলত কিন্তু সেই। এ সেই বস্তুটো কিন্তু আহ আমাৰ বৰ্তমান যুৱ প্ৰজন্মৰ। অ মানে যুৱ প্ৰজন্মৰ মাজত সেই বস্তুটো কিন্তু আঁতৰি গৈছে। এতিয়া চাবাচোন বৰ্তমান যি। বৰ্তমান যি ছাত্ৰ ছাত্ৰী হওক বা বৰ্তমান যি ল'ৰা ছোৱালীবিলাক হওক তেওঁলোকে কিন্তু ডাঙৰক মানে ভাগে ন, সন্মান কৰিব কিন্তু নাজানে সেই ক্ষেত্ৰত। অ সেই ক্ষেত্ৰত যদি ক'বলৈ যাওঁ। আহ মানে আগৰ দিনৰ যি মানুহ আছিলে মানে এনেকুৱা ক্ষেত্ৰ বিলাকত। তেওঁলোক আহ মানে আহ উন্নত আছিল বা মানে বেছি জ্ঞানী আছিল কিন্তু তা। কিন্তু আ আমাৰ বৰ্তমান যি ল'ৰা ছো ছোৱালী আছে সেই সকলকো আমি মানে অজ্ঞানী বা মূৰ্খ বুলি ক'ব নোৱাৰো। কাৰণ আগৰ দিনৰ কি আছিলে আগৰ দিনৰ যি। ডাঙৰ ডাঙৰ মানুহখিনিৰ তুলনাত। ইতিয়াচি সৰু সৰু মানে কম বয়সৰ যিখিনি ল'ৰা ছোৱালী আছে। তেওঁলোকে কিন্তু উম তেওঁলোকে কিন্তু মানে মানে বহুতখিনি কথা সৰুতে জানিব পাৰে। সেই ক্ষেত্ৰত যদি ক'বলৈ যাওঁ এ বৰ্তমান সময়ৰ। সময়ৰো মানে এ ল'ৰা ছোৱালী বিলাক মানে এ মানে জ্ঞানী বুলি ক'ব লাগিব। সেয়েহে মানে সেয়েহে এতিয়া কবলৈ যদি যাওঁ। এতিয়া কেৱল আগৰ মানুহ বা আজিৰ মানুহক আমি বেছি জ্ঞানী বুলি ক'ব নোৱাৰো। এতিয়া আগৰ মানুহৰ অভিজ্ঞতা ধৈৰ্য্য আৰু আহ সেই মানে। উম সেই অভিজ্ঞতাসমূহ আছিলে কিন্তু আজি মানুহৰ ওচৰত। বিজ্ঞান শিক্ষা বা প্ৰযুক্তিৰ যি শক তি সেই শক্তিবিলাক আছে যদি আমি আগৰ। প্ৰজন্মৰ অভিজ্ঞতা আৰু আজিৰ মানে আধুনিক জ্ঞান একেলগে গ্ৰহণ কৰোঁ। তেন্তে আমি মানে অধিক জ্ঞানী বা সচেতন বা সফল মানুহ হব পাৰিম। উম অ অ সেইখিনিয়ে আৰু।
তাকে অ তুমি এতিয়া যিখিনি কথা কলা বহুত গুৰুত্বপূৰ্ণ কথা কলা আমি সেইটোৱে আৰু এতিয়া। মানে আমি যিমান খিনি জ্ঞানী হৈছো কিছু কিছু ক্ষেত্ৰত অজ্ঞানী নিচিনাকে কাম কৰি আছো। এইবোৰ বিশেষকৈ আমাৰ পৰিৱেশৰ কথা কবলৈ গ'লে আগৰ পৰিৱেশটোৰ লগত আজিকালি পৰিৱেশ। একেবাৰে নিমিলা নিচিনা হৈ গৈছে হয় নহয় বাৰু আচলতে। আগৰ দিনৰ মানুহবোৰ মানে অলপ কিছু কিছু ক্ষেত্ৰত মানে। আহ ইমান জ্ঞান নাছিলে যদিও তেওঁলোকে।